হেল্ল'।
শুনিছানে?
অ' শুনিছোঁ কি কৰিছ?
কি কৰি আছ?
এয়া এনেই পুৰা গৰম দিছে এনে উঠি আছোঁ, ঘৰতে বহি আছোঁ। তই উম গৰমটো কমাই নাই সন্ধিয়া হ'ব হ'ল।
উম।
কি কৰিছ তই?
মই এয়া আমাৰ ঘৰৰ ওচৰ পুল এটাৰ ওচৰতে বহি আছোঁ আৰু হাৱা খাই।
উম গৰম কেনে?
বহুত বেছি মানে কৈছোঁ নহয়।
উম।
ৰাতিপুৱাৰ পৰাতো বেলি ওলোৱা পৰা গৰম আৰু এতিয়া বেলি মাৰ যোৱাৰ পিছতো গৰম হৈ আছে।
উম। ভাত-পানী খালি?
ভাত-পানী
কিহে খালি?
ভাত তোৰ এইটো কি আছিলে উম ৰঙালাও আলু গুটি ভাজি তাৰ পৰা তোৰ মগু দালি বইল
উম।
গৰম যে নেমু চেপি তেনেকৈ
অ'। হেল্ল'। হেল্ল'।
ঘৰত ভালনে?
ভাল ভাল। তহঁতৰ? হেল্ল'। শুনিছ নে নাই? হেল্ল' শুনিছ নাই?
শুনিছ
মই শুনিছোঁ ক এতিয়া শুনিছোঁ ক।
নামঘৰলে যাবি নে কি?
নামঘৰলৈ মই নাযাওঁ। তই যাবি?
অ' মই তাকে যাব লাগিব আজি গৈ চাই লওঁ গে, কিবা খোল শিকাব হেনো তালোও শিকাব। মাতিছে তাকে ওচ ৰৰ দাদা দুজন মানে গৈ চাওঁগে যদি বেয়া পাওঁ কাইলৈ পৰা নাযাওঁ আৰু।
অ', বেয়া পাওঁ মানে সেইটো আমাৰ সংস্কৃতি হয় নহয় সেইটো শিক
শিকিব লাগে কিন্তু ধৰ আকৌ তাত ডাঙৰ সৰু সবকে শিকাব ন, তাত অকণমান কথাও থাকে। বুলি অকলে আমাৰ
হেল্ল'। হেল্ল'। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
শুনিছনে নাই?
শুনিছোঁ নেটৱৰ্কতটো প্ৰব্লেম দি আছে কাৰ দিছে?
তাকে, মোৰ ভাগতো ফাইভ জি চলি আছে মোৰ নাই দিয়া তোৰে দিছে নি।
দিছে অ, আমাৰ এইফালে নেৱৰ্কটো বহুত এয়াৰটেল হক জীয়ো' হক
অ',
উম, মই মানে ধৰা কিবা চাবলৈ হ'লে কিবা ডাউনলোড দিব হ'লে মানে মই ৰাস্তাৰ ফালে ওলাই যাব লাগে অলপ।
উম,
উম, তাকেহে।
তাকে, ইমান গৰম দিছে মই আজি দুপৰীয়া ভাত কিহেৰে খালোঁ গম পাওঁ?
কিহেৰে ক'চোন?
অ', পানী দিয়া ভাত লৈ, পানী দিয়া ভাত তাত পিছত তাত তোৰ নেমু চেপি ললো খাৱলি আছিলে। তাৰপা আচাৰো আছিলে তেনেকে পিয়াজ কাটি ললোঁ তেনেকে খাইছোঁ। হেল্ল', হেল্ল', হেল্ল', শুনিছ নে?
শুনিছ নে?
এতিয়া শুনিছো তো কি মাতো যে নাইকিয়া হৈ হৈ যায় পুৰা।
নেটৱৰ্ক পোৱা নাই মানে মই কি কৈছো গম পা নাপাওঁ এই আমি যে ফিজিঙ ঠাণ্ডা ঠাণ্ডা খাই থাকো
উম,
সেইবিলাকতকৈ যদি তই এনেই এনেকৈ গৰম দিন দুপৰীয়া সময়ত যদি পানী দিয়া ভাত ধৰ নেমু চেমু চেপি মেলি খাৱ তেতিয়া মানে আমাৰ পেটটোও ভালে থাকে আৰু ধৰা একো অপকাৰও নহয় আম
উম, হয়, হয়।
উম,
নেমু চেমু খাব লাগে কেনেকা প্ৰকৃতিত পোৱা বস্তু ঘৰতে পা এইবিলাক আমাৰ গাঁৱলীয়া জেগা প্ৰতিঘৰ মানুহতে থাকে কেই নেমু চেমু তেনেকে
আৰু ধৰ ভাতকেইটা খায়ো স্বাস্থ্যটোও ভালে থাকিলে লগতে ঠাণ্ডাও পৰি থাকিলে গোটেই শৰীৰটো
চব ঘৰতে আছে নে তহঁত? হেল্ল হেল্ল শুনিছ নে? কিবা এটা হৈছে নেটৱৰ্কটো